অ চানে
অ শুনিছো শুনিছো মোৰ মাতো শুনিছা নে?
অ শুনিছো শুনিছো কি কৰি আছা?
এয়া তোমাৰ বিচনাতে শুবলৈ লৈছো আৰু তুমি কি কৰিছা?
অ এই মই তোমাৰ শুইয়ে আছিলো তাৰপিছত তুমি ঘপক! ফোন কৰি দিলা সাৰ পাই গলো অ! এ নাই নাই বেয়া পোৱা নাই মানে তোমাৰ সেই মই! শুইছিলোহে মানে জাষ্ট শুইছিলোহে চিল মিলকে টোপনিটো গৈছিলে আৰু তেনেকুৱাতে মানে! খাহ ভাগ লোৱা।
উম তাকে মই ফোন কৰিলো মানে ধৰা তোমাৰ লগত মোৰ! কথা এটা আলোচনা কৰিবলগীয়া আছিলে!
অ কি কথা? তেনেকুৱাচোন
এই আজিকালি তোমাৰ যিসমূহ শৰ্ট ভিডিঅ' বা ৰিলচ। আমাৰ যে ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত আমি দেখিবলৈ পাওঁ। সেই তাৰ ওপৰতে অকমান কথা পাতিম বুলি ভাবিছিলো।
অ এ টপিকতটো বেয়া নহয় বাৰু দেই টপিকতটো ভালেই আৰু তুমি আগবঢ়োৱাচোন বাৰু।
হয় হয় এতিয়া আমি জানো যে যিসমূহ শৰ্ট ভিডিঅ' এইবিলাক আচলতে মানে এনেকা! এ ভিডিঅ' যি কি হয় একদম কম সময়ৰ ভিতৰত তৈয়াৰ কৰা হয় মানে! যেতিয়া তুমি ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত! সেই ভিডিঅবোৰ চাবলৈ যাবা সেই ভিডিঅ' বিলাক মানে মেকচিমাম। মাৰ দেৰ মিনিট বা দুই মিনিট হয় তাতকে বেছি নহয় মানে দুই মিনিটতটো নুচোৱেই। এক মিনিটৰ ভিতৰতে সেই ভিডিঅ' সমূহ এদায় হৈ যায় কিন্তু কি হয় সেই ভিডিঅ'! সমূহ আমি আচলতে ক'ত ক'ত চাবলৈ পাও ধৰা তাৰ উৎসসমূহৰ কথা যদি কওঁ। আমাৰ যিসমূহ মানে চচিয়েল মিডিয়া প্লেটফৰ্ম মানে ধৰা আমাৰ ফেচবুক। তাৰপিছত ধৰা ইনষ্টাগ্ৰাম আহিলে। আৰু তাৰ লগতে ধৰা আমাৰ ইউটিউব আহিলে আৰু হয়তো তেনেকুৱা বহু। বহুতো প্লেতফম আছে যবিলাকৰ কথা হয়তো আমি নাজানো সেইবিলাকত কি হয়। চট ভিডিঅ' সমূহ মানে বিভিন্ন লোকে আপলোড কৰে। কিন্তু এই চৰ্ট ভিডিঅ' বিলাকৰ ক্ষেত্ৰত কি হয় কিছুমান ভাল আছে আৰু কিছুমান বেয়া আছে। মানে চৰ্ট ভিডিঅ' কি কৰে মানুহৰ দৈনন্দিন জীৱনত কিছুমান প্ৰভাৱ পেলোৱা দেখা গৈছে দেই। সেই কথাটোহে মই কবলৈ ওলাইছো।
হুম
এতিয়া আমি চৰ্ট ভিডিঅ' যদি কিছুমান ক্ষেত্ৰত চাওঁ। এতিয়া কিছুমান ৰিলচ আৰু কিছুমান চৰ্ট ভিডিঅ' কি হয়। এ তাত কি হয় তোমাৰ মনোৰঞ্জনমূলক কিছুমান ভিডিঅ' তেওঁলোকে বনাই পেলাই আপলোড কৰে। সেইবিলাক চাই আমি কি হয় আমাৰ মনতটো খুব ভাল লাগে এতিয়া কেতিয়াবা যদি আমাৰ আমনি লাগি! মন চন খোব বেয়া লাগি থাকে তেতিয়া যদি আমি চট ভিডিঅ' সমূহ ওলিয়াই লও তেতিয়া কিন্তু আমাৰ মনটো! খুব ভাল লাগে। আৰু তাৰ লগতে কি হয় আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ ক্ষেত্ৰত সুবিধাজনক কৰি তোলা কিছুমান! শিক্ষামূলক ভিডিঅও তেওঁলোকে আপলোড কৰে। মানে এক মিনিট দুই মিনিট সময়ৰ ভিতৰত তেওঁলোকে খুব ধুনীয়া ধুনীয়া কথা সেই ভিডিঅৰ মানে আপ! লম কৰে মানে মই তোমাৰ! কালি চাই আছিলো মানে দিনত ৰিলচ কিছুমান তাত মানে ম! পাইছো শিক্ষামূলক কিছুমান মানে কথা পাইছো ধৰা বিজ্ঞানসন্মতে হওক কি! কিছুমান বিজ্ঞানৰ তোমাৰ কেমিকেল ৰিয়েকশচন সেই চৰ্ট ভিডিঅ'ত কৰি দেখুৱাইছে। তাৰ পিছত ধৰা বিজ্ঞানৰ বিভিন্ন ধৰণৰ পুত্ৰসমূহ তাত কৰি দেখুৱাই আছে। সেইবিলাক ক্ষেত্ৰত আচলতে চৰ্ট ভিডিঅ' বোৰ ধুনীয়া মানে! এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে কিন্তু আজিকালি ল'ৰা ছোৱা! ক্ষেত্ৰত যদি আমি চাওঁ তেওঁলোকে কি কৰে? এদিন দুদিন যেতিয়া সেই চৰ্ট ভিডিঅ' সমূহ চাই তেওঁলোকে কিন্তু প্ৰথম শ! শিক্ষামূলক যদি কিবা বিষয় আহে তেওঁলোকে সেইবিলাক স্কিপ কৰি দিয়ে। কিন্তু তাৰ পিছত কি কৰে এই! মনোৰঞ্জনমূলক যিবিলাক ভিডিঅ' আহে সেইবিলাক কিন্তু খুব চাবলৈ লয় তাৰ ওপৰত। যিহেতু সিহঁতৰ ইণ্টাৰেষ্টটো বাঢ়ি যায়। সিহঁতে সেইবিলাক খুব চাবলৈ লয় তাৰ পিছত কি হয় সিহঁতে ঘৰৰ পৰা মাক বাপেকৰ মোবাইলটো লৈ। পেলাই কি কৰিব পঢ়াৰ ক্ষেত্ৰ! লাগে বুলি লব তাৰ পিছত ৰুমলৈ গৈ পেলাই সিহতে দিনে ৰাতি! সেই অকল মনোৰঞ্জনমূলক যিবোৰ ভিডিঅ' চৰ্ট ভিডিঅ' সমূহ চাই চাই টাইম পাছ কৰে। যাৰ ফলত কি হয় সিহঁতৰ পঢ়া শুনাৰ ক্ষেত্ৰত সিহঁতি পিছ পৰি যায়। যিহেতু তোমাৰ একেৰাহে যদি পাঁচ ছ ঘন্টা সেই মোবাইলত অকল চৰ্ট ভিডিঅ' চাব। তেতিয়া কি হ'ব সিহঁতৰ শিক্ষাৰ ক্ষেত্ৰত! সিহঁতে পিছ পৰি যাব আৰু লগতে স্বাস্থ্যতৰো অবনতি ঘটিব। এটা মোবাইল মোবাইল এটাৰ স্ক্ৰীনখনত যেতিয়া তুমি নন ষ্টপ পাঁচ ছ ঘন্টা চাবা! তাৰপিছত তুমি ঘপকৈ যদি বেলেগ এঠাইলৈ চাই দিয়া তেতিয়া চাবাচোন তুমি একদম জিল মিল! ধুঁৱলি- কুঁৱলী দেখিবলৈ ল'বা তুমাৰ চকুত বৰ বেয়াকৈ প্ৰভাৱ পেলাই আৰু এই! মোবাইলৰ পৰাই ওলোৱা যিসমূহ ৰশ্মি এই ৰশ্মিসমূহে চকুত বৰ বেয়া প্ৰভাৱ পেলায়। সেই ক্ষেত্ৰত চাবলৈ গলে ছাত্ৰ ছাত্ৰী সকলে যদি এইবিলাক ভিডিঅ' চোৱাতকৈ। তেওঁলোকে দিনটোত মানে। ত্ৰিশ মিনিট সময় উলিয়াই ত যদি শিক্ষা মুলক কিছুমান ভিডি চ চৰ্ত ভিডিঅ ভিডিঅ চাই তেতিয়া হলে! তেওঁলোকৰ কিন্তু লাভ হ'ব কিন্তু তেওঁলোকে এই কথাটো যে বুজি নাপায়। এইবিলাক চোৱাৰ ফলত আমাৰ লাভ হৈছে নে, লোকচান হৈছে তাৰ ফলত কি কৰে। সিহঁতি যি মন যায় তাকে চাই, মনোৰঞ্জনৰ ভিডিঅ' চবত। য' ফাল্টু ভিডিঅ বিলাক চাব, সেইবিলাক চ চাই সময় বিলাক অচয় কৰে। আৰু কি হয় আমি যেতিয়া অত্যাধিক ৰিলচ চাম বা অত্যাধিক শৰ্ট ভিডিঅ' চাম। আমাৰ সময়খিনি এনেই নষ্ট হব। যাৰ ফলত কি হব আমাৰ সময়ৰ কাম সময়ত কৰিবলৈ থাকি যাব। কি হয়, কিছুমান ৰিত আমি দেখো যে কিছুমান ভুৱা বাতৰি প্ৰচাৰ কৰে বা কিছুমান। ঠগ বাজি বা প্ৰবঞ্চনাৰ ভিডিঅ' দিয়ে। এতিয়া চাবাচোন কিছুমান ছচিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ থাকে। এই শব্দটো আমাৰ মাজত খুব পৰিচিত বৰ্তমান যুগত যিসকল ইনফ্লয়েঞজাৰ। তেওঁলোকে কি কৰে, এ' আমাৰ যিসমূহ সাধাৰণ- জনসাধাৰণ। একদম সাধাৰণ লোকসকলৰ মাজত কিছুমান একদম ঠগ বাজিৰ ভিডিঅ' তেওঁলোকে প্ৰেৰণ কৰে। তাত হয়টো তেঁওলোকে এইটো দেখুৱাই যে এই এপ টো আপোনালোকে ডাউনলোড কৰক তাত আপুনি দছ টকা! কৰিলে আপুনি এশ টকা লাভ! সেই যি আমাৰ যিসকল সাধাৰণ মানুহ তেওঁলোকেতো এইবিলাক সঁচা বুলি ভাবিব। যাৰ ফলত কি হব খেই এপলিকেচন বিলাক ডাউনলোড কৰি তাত তোমাৰ দচ! টকা বিশ টকাকৈ, ইনভেষ্ট কৰি, কৰি - কৰি কৰি তেওঁলোকৰ প্ৰথম যেনিবা লাভ হ'ল। প্ৰথম দচ টকা দি যেনিবা তেওঁলোকে বনাছ হিচাপে এশ টকাটো লাভ কৰিলে উইড্ৰ হ'ল। তাৰ পিছত কি হ'ব সেইটো তেওঁলোকৰ এটা নিচা নিচিনা হৈ যাব। আচলতে সেইবিলাক এটা যোৱাৰ নিচিনা ক্ষেত্ৰত পৰে। সেইবিলাক ক্ষেত্ৰত চাবলৈ গলে, হেল্ল'। হেল্ল' হেল্ল' হেল্ল' শুনা পাইছা নে?
হেল্ল' অ' আহ শুনিছো শুনিছো
অ' আচলতে সেইবিলাক ক্ষেত্ৰত যদি আমি চাওঁ। আমাৰ যিবিলাক ঠগ বাজি ভিডিঅ' বা প্ৰবঞ্চনাৰ ভিডিঅ'। এই ভিডিঅ' সমূহে আমাৰ সাধাৰণ- জনসাধাৰণৰ লোকত মানে মনত বৰ ব! মানে বহুত বেয়া প্ৰভাৱ পেলাই, এই ক্ষেত্ৰত চাবলৈ গলে কি হয় বহুত। তেওঁলোকৰ পইচা মানে বহুত পানীত পৰে, তেওঁলোকৰ কষ্টৰ ধন খিনি যিখিনি শাঁচি থয়। সেইখিনি আচল্ততে পানীত পৰে, তেওঁলোকৰ ধৰা ভৱিষ্যতৰ সঞ্চয় খিনি। এনে মানে অথলে যোৱা নিচিনা হয়। আচলতে তুমি কি ভাবা, এই যিবিলাক চৰ্ট ভিডিঅ' আৰু। ইয়াৰো বহুতো উপকাৰিতা বা, অপকাৰিতাও আছে এতিয়া ধৰা। তাৰে মই প্ৰায় খিনি কথা তোমাৰ মাজত অৱগত কৰিছো বা আমি দুয় আলোচনা কৰিছো। এতিয়া তুমি কি ভাবা, এই শৰ্ট ভিডিঅ' বিলাকত এনেকুৱা কিছুমান ভিডিঅ' আহে যিবিলাকে আমাৰ লাভ! কৰে আৰু এনেকুৱা! মানুহে যিবিলাকে আমাৰ লোকচান কৰে, আৰু তুমি এই এই বিষয়ে কি ক'ব যে আমি। চৰ্ট ভিডিঅ'সমূহ বেছিকৈ চোৱা উচিত, নে আমি নিয়মিতভাৱেহে চাব লাগে?
আচলতে এতিয়া তুমি যিটো ক প্ৰশ্ন সুধিছা সেই প্ৰশ্ন। যদি মই উত্তৰো দিবলৈ যাওঁ তেনেহলে আচলতে, মই বহুত কথা ঘতিব লাগিব। গতিকে আমি আচলতে শৰ্ট ভিডিঅ'বিলাক চাব লাগে, নালাগে বুলি নকওঁ। কিন্তু চৰ্ট ভিডিঅ' বিলাক আমি মানে! মানে দৰকাৰ হলেহে চাব লাগে গম পাইছা নাই এনে অজ! তাকে চৰ্ট ভিডিঅ খিনি চাই আমি টাইমটো কেতিয়া ৱেষ্ট কৰিব নালাগে গম পাইচা নাই?
হয়
কাৰণ চোৱা শ্বৰ্ট চুত শ্বৰ্ট ভিদিওত তোমাৰ অপকাৰিতাও আছে আৰু উপকাৰিতাও আছে। এতিয়া যদি উপকাৰিতাৰ বিষয়ে চাওঁ! তেনেহ'লে চৰ্ট ভিডিঅ'ত কি হয় চৰ্ট ভিদিঅ'ৰ জৰিয়তে মানে আমি! খুব কম সময়ৰ ভিতৰতে এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' এটা চাই! খতম কৰিব পাৰো গম পাইছা মানে তোমাৰ ভিডিঅ'টো তোমাৰ এনেকুৱা ধৰণৰ হ'ব পাৰে ধৰি লোৱা সেই! ভিডিওটোত নতুন কিবা জ্ঞান আছে বা তোমাৰ ধৰি লোৱা শিক্ষামূলক কিবা তথ্য আছে। হয় নহয় এই ধৰি লোৱা আকৌ স্বাস্থ্যৰ লগত জড়িত কিবা। ভিডিঅ' সেই তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আমি! খুব কম সময়ৰ ভিতৰতে চাই চাই ল'ব পাৰো হয় নহয়? তাৰ পৰা সেই আহ শিক্ষাৰ জ্ঞান বা! শিক্ষামূলক তথ্য বা স্বাস্থ্যৰ লগত জড়িত কিবাকিবি কথা আমি জানিব পাৰোঁ হয় নহয়? গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লেতো এটা বহুত! ডাঙৰসু বিধা চৰ্ট ভিডিঅ'টো কাৰণ চৰ্ট ভিডিঅ'ৰ পৰা আমি ইমান কম সময়ৰ ভিতৰত! ভিতৰত এক মিনিটৰ ভিতৰত তোমাৰ! আহ ধৰি লোৱা সেই ইণ্টাৰনেটৰ কথাও জানিব পাৰি। বা তোমাৰ সেই স্বাস্থ্যৰ কথাও জানিব পাৰি শিক্ষা ক্ষেত্ৰৰ কথাও জানিব পাৰি। আৰু ৰন্ধন প্ৰণালীও শিকিব পাৰি হয়ে নহয় সেই ক্ষেত্ৰত চাবলৈ গ'লে এ! তোমাৰ এক মিনিট সময়ত আমাৰ সেই! চৰ্ট ভিডিঅৰ জৰিয়তে আমি বহুত কথা শিকিব পাৰো সেই ক্ষেত্ৰত চাবলৈ! গলে আমাৰ আহ চৰ্ট ভিডিঅ' বিলাক বহুত উপকাৰী বুলি কব কব লাগিব। গম পাইছা নাই গতিকে তোমাৰ সেই চৰ্ট ভিডিঅ'টো সেই ক্ষেত্ৰত চাবলৈ গ'লেতো ভালেই। হয় নহয় আৰু তোমাৰ কিছুমান তোমাৰ এনেকুৱা! চৰ্ট ভিডিঅ' আছে যিবিলাকৰ ফলত কি হয় মানে! তোমাৰ স্কিল শিকায় কিুমান চৰ্ট ভিডিঅত চাবাচোন। তোমাৰ নতুন স্কিল আনলক কৰিবলৈ শিকাই তোমাৰ ধৰি লোৱা কিবা কিবি। বি এক্সাৰচাইজ কৰিবলৈ শিকাই। কিছুমান তোমাৰ এনেকুৱা তোমাৰ চৰ্ট ভিডিঅ' আছে গম পাইছা নাই? এনেকুৱা কিছুমান ইনফ্লুৱেনছাৰ আছে যোনে তোমাক মটিভেশ্যন দিয়ে মানে মত! মটিভেশ্যনটো আচলতে চাব গলে আজিকালি মটিভেশ্যন টা বহুত! ভাল বস্তু কাৰণ তোমাৰ কিছুমান মানুহে! কিছুমান কাম কৰিবলৈ কি হয় ৰখি যায় সিহতে কাম কৰিবলৈ মানে মন নাযায়।
নাযায় হয়।
সময়ত কি হয় সেই যিটো মটিভেশ্বন সেই মটিভেশ্যন টোৱে কি কৰে সেই মানুহজনক! কামটো কৰিবলৈ ফৰ্চ কৰে বা এটা সাহ উৎসাহ দিয়ে মানে। সেই সেই ক্ষেত্ৰত চাবলৈ গ'লে চৰ্ট ভিডিঅ' বিলাক আচলতে চাবলৈ গ'লে বহুত ভাল।
উম হয়
ত' তাৰ সমানে সমানে কিন্তু কিছুমান অপকাৰিতাও আছে গম পাইছানে কাৰণ! প্ৰতিটো বস্তুৰে তোমাৰ এটা যদি ভাল দিশ থাকে তেনেহ'লে তাৰ লগতে আন এটা বেয়া দিশো থাকিব। নিশ্চয় অ তোমাৰ সেই অপকাৰৰ বিষয়ে যদি আমি কওঁ এনে গম পাইছানে? তোমাৰ এই চৰ্ট ভিডিঅ' বিলাকে কি কৰে গম পাইছ নে আমাৰ স্বাস্থ্যৰ বহুত ক্ষতি কৰে বুলি ক'ব লাগিব। কাৰণ তোমাৰ এতিয়া প্ৰথম কথা আমাৰ সেই চৰ্ট ভিদিও। বোৰ আমি যেতিয়া চাবলৈ আৰম্ভ কৰো তেনেহলে কি হয় আমি! কিমান দেৰি আমি চাই আছো সময়মতো মানে আমি! গম নেপাওঁ কিমান সময় আমি ব্যৱহাৰ কৰিলোঁ চৰ্ট ভিডিঅ' কিমান দেৰি চালোঁ। সেই কথাটো আমি গম নাপাওঁ মানে আমাৰ এনেকুৱা! এনেকুৱা হয় আমি চৰ্ট ভিডিঅ প্ৰতি আসক্ত হৈ যাওঁ যাৰ ফলত আমি আমাৰ সেই! টাইম বিলাক কিমান সোনকালে গুছি যায় আমি সেইটো ধৰিবই নোৱাৰো গম পাইছা নাই? সেইটো সেইটো চাবলৈ গ'লে এটা অসুবিধা বুলিয়ে ক'ব লাগিব কাৰণ! চৰ্ট ভিডিঅ'ৰ ফলত আমি যদি অত্যাধিক চৰ্ট ভিডিঅ' চাওঁ তেনেহ'লে আমাৰ সেই সময়বিলাক মানে! বহুত মূল্যৱান সময়বিলাক নষ্ট হৈ যায় আৰু তাৰ লগতে কি হয়। চৰ্ট ভিডিঅ' বিলাকে আমি যদি চাওঁ। আমি যদি খুব বেছি চৰ্ট ভিডিঅ চাওঁ তেনেহ'লে কি হ'ব আমাৰ টোপনি ক্ষতি হব।
হ'ব অ
টোপনি খতি হোৱাৰ লগে লগে কি হ'ব আমাৰ গোটেই হ'ল স্বাস্থ্যটোৱে আমাৰ! বেয়া হৈ যাব কাৰণ! চোৱা আমাৰ টোপনিটো হৈছে বহুত ডাঙৰ বস্তু কাৰণ আমি যদি! তোমাৰ অ দিনটোত যদি অ দিনটো বুলি কোৱা নাই মানে তোমাৰ! ৰাতি যদি আমি হাতৰ পৰা আঠ ঘণ্টা যদি নুশো তেনেহলে আমাৰ স্বাস্থ্যটো! মানে ভাল হৈ নাথাকে কাৰণ আমি তোমাৰ এদিনত যিমানখিনি! কাম কৰোঁ বা যিমানখিনি আমি কষ্ট কৰোঁ! সেই কষ্টৰ ফলত কি হয়, আমাৰ শৰীৰত যিখিনি চেলছ থাকে। সেই চেলছ খিনি কি হয় তোমাৰ দেষ্টৰ হৈ যায়। কিন্তু আমি যেতিয়া তোমাৰ নিদ্ৰাত যাম বা তোমাৰ আমি শুম। সেই টোপনিৰ ফলত কি হয় আমাৰ সেই চেলছ বোৰ! বিলাক ৰিকভাৰ হয় তাৰ ফলত আমাৰ কি হয়, আমি পিছদিনাখন আকৌ কাম কৰিবলৈ শক্তি পাওঁ। গতিকে যদি আমি শুবলে নাপাওঁ তেনেহ'লে কি হব আমি আমাৰ সেই স্বাস্থ্যটো তোমাৰ বেয়া হৈ যাব।
হয় হয়।
আমাৰ অহ ৰিক'ভাৰ ‌হবলে টাইম নাপাব নহ, সময় নাপাব। গতিকে সেই ক্ষেত্ৰত চাবলৈ গলে আমাৰ বহুত অসুবিধা হৈ যায়। চট ভিডিঅ ত। আৰু কি কৰে চৰ্ট ভিডিঅ' বিলাকে কি কৰে। কিছুমান মানে বেয়া বেয়া ভিডিঅ'ও থাকে চৰ্ট ভিডিঅ' গতিকে মানে বেয়া! কিছুমান ভিডিঅ'ৰ প্ৰতি মানে ল'ৰা ছোৱালী বিলাক আসক্ত হৈ পৰে গম পাইছা নাই? যাৰ ফলত কি হয় সিহঁতে তোমাৰ কিছুমান বেয়া দিশো বাচি লয়। গতিকে সেই ক্ষেত্ৰত! চাবলৈ গ'লে চৰ্ট ভিডিঅ' মানে কিছুমান অপকাৰ আছে গতিকে! এতিয়াতো অপকাৰ উপকাৰতো দুইটা সকলোতো সকলো! অপকাৰ আৰু উপকাৰ দুইটা থাকিবই হয় নহয়? গতিকে আমি সেই! অপকাৰবিলাক বাদ দি আমি সেই উপকাৰৰ ফালে আমি! উপকাৰৰ বিষয়ে বেছি গুৰুত্ব দিব লাগে। আৰু মানে তোমাৰ যিখিনি আমাৰ অ বেয়া দিশ আছে চৰ্ট ভিতৰত যি। বেয়া দিশ আছে সেই বেয়া দিশ খিনি আমি এৰি দিব লাগে। আমি সেই বেয়া দিশ খিনিৰ ফালে আমি যাবই নালাগে। আমি কেৱল ‍চৰ্ত ভিডিঅ যিখিনি ভাল দিশ আছে কেৱল সেই ভাল দিশখিনিহে!